শুনিছ নাই?
শুনিছো শুনিছো অ।
অ কি কৰি
এয়া আছো এনে।
ভাত খালি?
ত‌ই?
এনেই শুই আছো।
ভাত অ খালো খালো।
কিহে খালি?
তোৰ মাছ আছিলে।
উম।
তাৰ পৰা দালি, ভাজি।
আজি মাছ পালি নি জালত?
জালত মাছ লাগিলে কেইটামান আজি অ।
ডাঙৰ লাগিছেনে?
অ আজি অকণমান ডাঙয়েই বাৰু কাৱৈ মাছকেইটা।
অঁ। এই নদীৰ পানী কমিছে নাই কমা?
পানী অকমান কমিছে, পৰহিতকে পালি।
অ।
তাৰপা আজিতো অকমান বাঢ়িবহে লাগিছে যেন, মানে গধূলি সময়লে বৰষুণ দি দিলে।
উম। বতৰতো বেয়া হৈ আহিছে বাৰু অ, বতৰটো বেয়া হৈ আহিছে। হয়
অথনিৰ পৰা ক'লা আহিছিল বতৰটো।
অ এতিয়া, এতিয়া বেয়া হৈছে দিব আজি বৰষুণ ডাঙৰকে।
তাকে অ। দি দিব পাৰে ঠিক নাই।
উম ঘৰতে নে ঘৰতে আছ নেকি? ঘৰতে আছ নে?
ঘৰতে আছো অ।
অ অ এতিয়া
তাকেহে
কি কৰিবি আ
ভাই খানাটো খানাটো কি হ'ব এতিয়া
খানাটো খাব লাগিছিলে আজি পাতো নেকি বাৰু
পতা যায় অ।
কথাটো
পতা যায় অ
খানাটো আমাৰ চাউল লাগিব, উম তিনি কেজি মান হ'লে হৈ যাব নিকি চাউল
তিনি কেজি হৈ যাব অ মানুহ কেইটামান আছে নহয় আমাৰ অ টেকেলি আছে টেকেলি কেইটামান সৰহকে যায়তো অ অ।
তাপা পৱন আছে
উম
তাপা দীঘলা আছে তেনেকে আমা উম
শুনচোন
ক
এ তে তেমেৰা ক'ত আছে অ
তেমেৰা
অ
জেগাটো
অ
হেৰিত অক এই এইটো আমি যে গৈছিলোঁ যে প্ৰজেক্ট কৰিবলে যে
অ
স্কুলৰ আগতে যে
মই টেকেলি গৈছো তাকেটো এ হেৰি গৈছে এইটো টেকেলি গৈছে আজি।
আজি গৈছা নেকি তই গৈছিল নে বাৰু আমা আ আমাৰ লগত গৈছিলি নাই প্ৰজেক্ট কৰিবলে
ম না যোৱা মই না যোৱা
এই নদী কিনাৰত যে দেউৰি গাঁৱ ফালে যে এই কলেজৰ পাছফালেদি যে যাই যে কাষৰ ৰাস্তাটোৱে দি যে
অ শ অ এই যে বৌদ্ধ মন্দিৰ এটা যে আছে যে
অ
থানাফালে নহয় জানো থানাফালে নহয় জানো
অ থানা পাৰ দে স্কুল খনৰ কাষেদি কে যায় যে
তাকেতো কিনা তাকেতো কিনা পথাৰ চাই দে অ গম পালো অ সেইফালে গৈছো মই
এ তাই কতো চিনি পাই নাই তাই তাই আমাৰ লগত
অ অ অ তাই গম পাইছো তাইৰ ঘৰতো চিনি নাপাও
উম
অ কিন্তু হেইফালে গৈচো কিন্তু বহুত দূৰৰ লৈকে গইছো
উম এইফালে মিচিং গাও পায়গে
মিচিংগাঁও পায়গে অ এই মানে সৰু প্ৰথম সৰু নদী এখন পায়
অ নদী এখন পায় হেই তাতে
অহ অ মই আগতে যোৱা এতিয়া যোৱাই নাই বাও
খানা খাবলে গৈছে নে কি?
খানা খাবলৈকে গৈছে অ
অ অ
সিহঁতৰ কোনোবা লগৰ লৰা বোলে আগৰ
হা
ইহঁতক কোনোবা বুলি আগৰ লৰা অলপ ক'ত গৈছে অ ঘৰ
অ তেতিয়া আমাৰ আমিও খাও তেনেকে আমাৰ চাউল তিনি কেজি লাগিব তাৰপৰা আলু আলু বেছি নালাগে এক কেজি মান হ'লে
এ আলু এক কেজি হলে হ'ব মাংসত দিয়াহে
অ তাৰ পৰা পিয়াজ পিয়াজ আধা কেজি
পিয়াজ আধা কেজি তাৰপৰা তোৰ আদা নহৰু পেষ্ট দহ টকীয়া দুটা ললে লৈ ল'লে হ'ল
অ দহ টকীয়া পেষ্ট দুটা লৈ ল'লে হৈ গল তাৰপৰা জলকীয়াও লৈ ল'ম দহ টকা মান
দহ টকা মানেই হৈ যাব অ
তাৰ পৰা মচলা টো লৈ লম বিশ টকা মানৰ জিৰা তাৰ পৰা মিট মছলা তেনেকে এ মছলা বিছ টকা মানৰ লৈ ল'ম
অ নেমু দুটামান ঘৰৰ পৰাই ললে হ'ল
উম নেমুটো ঘৰৰ পৰাই লৈ লম আও
অ নিমখ নিমখ এক পেকেট কিনিব নালাগে
নেলাগে ঘৰৰ পৰা লৈ লম নিমখ হালধিটো
নিমখ হালধি ঘৰৰপৰাই লৈ ল'ম অ
অ তেলটো কিনিব লাগিব
তেল এই পয়ত্ৰিছ টকীয়া এটা পায় নহয়। সৰু তেল বটলটো যে সৰু তেলৰ বটলটো লৈ ল'লে হৈ গল আও শুনিছ নাই
অঁ এই সেইটোকে লৈ ল'ম অ সেইটোয়ে হৈ যাবগে গাহৰি খাব নে বইলাৰ খাম
গাহৰিকে খাওঁ নেকি তোৰ পিছলাকৈ গাহৰিটো তাৰ পৰাই লৈ লম আও
চলাগুৰিৰপা হেৰি--আঁ--হ গাহৰি এতিয়া কেজি কেনেকুৱা হৈ আছে?
চাৰে চাৰি আঁ চাৰিশ পঞ্চাশ টকা নেকি?
চাৰিশ পঞ্চাছ টকা। চাৰিশ পঞ্চাছ টকা হ'লে এতিয়া আমাৰ উম, কিমান মান লাগিব বাৰু?
এক কেজ মান লম। ল'লে হ'ল নেকি, নে দেৰ কেজিমান ল'বি?
এক কেজি, দেৰ কেজি মান ল'লে ভাল হ'ব আৰু।
এক মাংস দুবিধ লৈ মাংস দুবিধ লৈ লাভ নাই, এবিধে ল'ব লাগিব।
এবিধে ল' এ দুবিধ এতিয়া বনাবলে এইবিলাক দিগ্‌দাৰ হ'ব।
উম, উম।
এতিয়া চবেই খাই ন' গাহৰিটো চাগে?
খাই, খাই অঁ।
উম--তাৰপৰা আমি গাহৰিটো ললুং অঁও ছশ, সাতশ মান টকাৰ গাহৰি ল'লো।
অঁ তাকে অঁ।
তাৰপৰা সেইয়াই বাকী একো নাই।
তাৰপৰা কে--কেৰাহী এখন ল'ব লাগিব।
কেৰাহী আমি এই দোকানখনতে বনামগে আৰু। অ', তাৰ মিনে হেৰি এটা ল তোলৌ লিনে বাচন এটা তাৰপা মানে বনাই লৈ পেলাই তাত ৰাখিলোঁতা, আমি আগলে লৈ যাবলে।
ডাৱৰ তাপ এটা লৈ ললে হ'ল।
অঁ, ডাৱৰ এটা। অঁ, অঁ। তাৰপা খাবলে হেৰি লাগিব, বাচন এটা এনেকে কাগজ যে বাচন যে পাই যে।
পানী হৈ যাব নেকি তাত্‌? তা, তাৰ পানীয়ে খাম নেকি আমি?
তাৰপানী অঁ'। তা পা গিলাছ লৈ লম।
তাত্‌ দহটকা বিশটকা মান লৈ ল'ম আও।
উম, তাপা আকৌ কাঁহীখন লৈ লম। প্লাছ কাগজৰ কাঁহীখন যে। উম, উম উম পেকেতটো লৈ লবা। হেয়ে তা পা যোৱা ইন্ধনখনত নিজৰ বিলাকত নিজে ভৰালেই হ'ল আও কিবা-কিবি এটা মিলাই -মেলি।
তাকেটৌ, কিবা-কিবি এটা ভৰাই ললেই হ'ল।
উম। তেনেকে গৈ থাকিম আও।
উম, এ টি এম গোটেই খালে কঁৱুনা? এ-জুলাই, জুলাই মাহটোতে কৰোঁ।
এইটো, এইটো খতম হবলৈ হলেই নহয়। এইকেইদিনতে পাতিবই লাগিছিলে।
অঁ, এক তাৰিখ মানে? নহয়, এক -দুই তাৰিখ মানে?
হেৰি কৰো, এটা এ ৰ'দ দিয়া বতৰ এটাতে যাওঁ।
ৰ'দ দিয় বতৰ এটাতে যাম অঁ।
তাতে আমি গা- চা ধুব পাৰিম।
তাকে অ, এ এনেকুৱা ডাৱৰীয়া বতৰত গৈ লাভ নাই।
ডাৱৰীয়া বতৰত গৈ লাভ নাই, তাত এনে বৰষুণু ব-
অ অ।
উম। পাহাৰীয়া জাগা ন?
উম উম।
তাৰপা এতিয়া- আহ- অ', এতিয়া চাব লাগছিলে, কেতিয়া আৰু বৰষুণ আছে, কেতিয়া ৰ'দ আছে। ৰ'দত সেইনাই মানে আমি- হেৰি অ চাম বাৰু হেৰি আমাৰ হেৰিত- কি বুলি কয় এঘাৰটান বজাত ওলাই দিম আৰু আমি। তহতি গুচি আহিবি এইফালৰ পা।
অ অ।
ততি এইফালৰ পৰা গুচি আহিবি, তাৰপৰা মই এইফালে ৰখি থাকিম, এঘাৰটামান বজাত ওলাই দিম আৰু।
অ অ।
উম। এঘাৰটামান বজাত ওলাই দিলে আমি তাত- উম ধৰি লোৱা আমাৰ আধা ঘণ্টা লাগিব। চাৰে এঘাৰটাত, চাৰে এঘাৰটাত পাই গ'লোগে আমি এনেই তাত কথা চথা পাতি লৈ পেলাই এনেই এইবিলাক এনে ফুং ফাং কৰাই হয়গে আৰু প্ৰথমতে আৰু। ইটো কৰ, সিটো কৰ, আমাৰ ধৰি ল বাৰটা বাজি থাকে আৰু আমি বনোৱা মেলালে।
তাকে বনাই মেলি লৈ যোৱাত
তাৰ পৰা বাৰটা বজাত আমি বনাবলৈ আৰম্ভ কৰিলো। বাৰটাৰ পৰা এটা ডেৰট- টা মানলৈকে ধৰিলো এটা ত্ৰিশ মানলৈকে ধৰিলো আমাৰ বনাই মেলি হৈ গ'ল। এটাত ভাতটো উঠাই দিম। এটাত মাংসটো উঠাই দিম।
অ সোনকালে কৰি দিবলৈ গ'লেই হ'ল আৰু, বনাই মেলি দিবই নহয়।
লাগিলে আমিও লগি দিম আৰু।
অঁ তাকে আকৌ মছলা পাতিটো ল'ব লাগিব নহয়।
অ তাতে ল'ম সেইবিলাক। ইয়াৰ পৰা লৈ নাযাওঁ। তাৰ পৰা উম। অ নিমখ হালধিটো নিব নালাগে তাতে পাম সিহঁতৰ দোকান উ দোকানতে। সেতি নিজে দিব। উম।
উম উম।
তাপা, উম। উম এটাত আমি দুটা দুটামান বজাত আমি মানে বনাই মেলি তাৰপা দোকান খনৰ পৰা ওলাই দিব লাগিব।
তাকে অ।
তাৰ পৰা আমি তাত গৈ লৈ পেলাই, ধুনীয়াকে এ খাই বৈ, আমাৰ তিন অঁ চাৰে তিনিটামান বজাত আমাৰ খাই বৈ হৈ যাব ধুনীয়াকৈ আৰামত।
চা চা চাৰে চাৰিটা মানত ওলাই দিম আও তাৰপৰা।
তাৰপা চাৰে তিনটা পা তাৰ পৰা এঘন্টামান এনেই গা চা ধুম আও।
অ অ
তাৰপৰা আমি চাৰিটা চাৰে চাৰিটামান বজাত ওলাই দিম আৰু তাৰপৰা
তাকেহে অ
উম তাপা ওলাই লৈ পেলাই আৰামত আহি থাকিম আৰু লাহে লাহে।
তাকে হে
উ বেছি উৎপাত কৰিব নালাগে আৰু এইফালে ভাল জেগা নহয় ন
ভাল জেগা নহয় অ উৎপাত কৰিবলে নালাগে তাত।
উম উম
বাৰু দে তেনে হলে
উম ঠিক আছে হ'ব।
উম ঠিক আছে দে।